অ'।
কি কৰি আছো? কি কৰি আছা? ভাত চাত খালা? অ' আৰু খবৰ খাতি ভাল নে?
উম' ভালে, তোমাৰনো?
মোৰো বাৰু ভালে আছে।
উম তুমি ভাত পানী খালা?
হাঁ মই ভাত পানী খা-
ভাত পানী- খোৱা হল।
অ' মই ভাত পানী- খালো। হুম হুম হুম। কি কলে? বাৰু ভাত পানী খালো, তুমি খালা? ঘৰত নাই বাৰু মই লগৰ ৰুমত আছো।
অঁ অঁ'।
মানে অকণ ফুৰি আছো লগ ইনট ৰুমত কি কৰিম গৰমত থাকি পিনি গৰমত থাকিব নোৱাৰি না। অ' মানে ঘৰত ঘৰত।
উম উম'।
অ' আৰু উম হুম হুম'।
একে অৱস্থা কৈছো ইমান গৰম কত যাব নোৱাৰি লাইটো নাই।
অ' লাইট নাই বাৰু আমাৰ ফালে লাইট টো আছে।
উম, আমাৰ ফালে মানে এই মাত্ৰ গ- ছে পুৰা গৰম ভিতৰত থাকি- ব নোৱাৰি সেইকাৰণে, বাহিৰত বহি আছো আকাশত তৰা চাই চাই।
মাই ফেভৰেট।
উম হুম।
মোক বহুত ভাল লাগে আকাশৰ তৰা চাবলৈ।
উম' এ তৰা হিচাপ কৰি আছো। হিচাপ কৰিবই পৰা নাই ইমান গ- মানে এইফালৰ পৰা গন্তি কৰি যা এইফালৰ পৰা ওলাই ওলাই গৈ থাকি দেখোন তৰা হিচাপ কৰি শেষ-
উম উম। শেষ কৰিব নোৱাৰিলে কিন মানে ভা ভঙা তৰা চালে মানে ভাল লাগে নে কিবা এটা। মানে মোকো আকাশত- চাই কেনে তৰা কিনিব ভাল লাগে মানে তৰাক চাই কিনে মানে মোৰ ফিল্ড এটা বেলেগ আহে।
উম' এ ওপৰফালে মোখ কৰি পেলাই আছো আৰু তৰা চাই। ভিতৰত থাকিবই নোৱাৰো এনেকুৱা গৰম।
উম' আজিকালিতো এটা পোক ওলাই আছিলে যে আগত সেইটো পোকো নোলাই ন।
অঁ অঁ জোনাকী পৰুৱা।
জোনাকি জোনাকি পৰুৱা নোলাই।
অঁ'
নহলে সৰু থাকোতে ধৰি ধৰি গিলাচত বন্ধ কৰি থৈ আছিলো।
উম'
কি ধুনীয়া লাইট মাৰি আছিলে।
অঁ'
আজিকালি সেই কেইটা বাৰু ক'ত গ'ল?
উম' নাজানো আৰু সে- সেইবিলাকৰ লগত খেলিবলে পোৱালিও নাই আৰু সেই বস্তুকেইটাও নাই, আজিকালি ইমান নোলায়।
উম আজিকালিতো চবে মোবাইলতে সোমাই থাকে। কোনে যে মোবাইল আৱিষ্কাৰ কৰিছে।
অঁ সেই চব মোবাইলতে ব্যস্ত হৈ থাকে। জন্ম হবৰ পৰাই মোবাইল লাগেই, মোবাইল নহলে ভাতে নাখায়।
উম।
মোবাইলটোৱে মেইন হৈছে আৰু।
অ, ভাত খাওঁতে মোবাইল হাগিব জাওঁতে মোবাইল এভ্ৰিথিং মানে এইটো হয়।
উম
আৰু যেনে এতিয়া তুমি কথা পাতিছা মোবাইলত মইয়ো কথা পাতি আছো মোবাইলত মানে আমি
উম অঁ সেয়াই মো এতিয়া যে মোবাইলৰ ৰিচাৰ্জ নহ'লেও থাকিব নোৱাৰো। আগ তে বাৰু যি নহওক এতিয়া একে ৰিচাৰ্জটো লাগেই।
যেনে কৰি হ'লেও লাগেই।
উম
এইটো সঁচা কথা তুমি সঁচা কথা কৈছা।
একে নোৱাৰোৱে থাকিব দেখোন আৰু মোবাইলটো যে থৈ অকমান সময় ওলাই যাব লৈ মনেই নাযায় দেখোন।
মইতো মানে তাৰে ওচৰ থাকিম নাযাওঁ কতো।
উম মাত্ৰ অকমান সময় থাকে আৰু তেতিয়া অকমান চাৰ্জটো দিবলৈ হয় আৰু।
অ টোপনিতো টোপনিতো হাতটো মোবাইলৰ ওপৰতে থাকে।
উম ওচৰতে থাকে অঁ, আধা ৰাতিও সেপিয়াই পেলাই বেলেগ বস্তু তাতকে আগত মোবাইলটো।
মোবাইলটোৱে লাগে। মানে জেনেৰেচন টোটেলি চেঞ্জ হৈ গল না।
উম
মোবাইল নহলে আৰু খবৰ খাতি ভালনে তোমাৰ?
উম ভালে আৰু।
উম আৰু আজিৰ দিনটোত বাৰু কি কৰিলা?
দিনটোত এনেই আৰু কি কৰিমনো। ঘৰতে শুই বহি পাৰ কৰি ছো। মেচিন আছে কাপোৰ চিলালো, কাপোৰ আহিছিলে।
কাপোৰ তুমি কাপোৰ চিলাব জানা নে?
অঁ জানো অলপ চলপ।
উম উম, মানে চাৰ্ট পেণ্ট কেইটা চিলাব পাৰা না?
নাই চাৰ্ট পেণ্ট নাই শিকা। বাকী এই মেখেলা চাদৰ চিলাও।
নাই শিকা? মেখেলা চাদৰ অ মেখেলা চাদৰ তোৰ এতিয়া মোৰ টাইম আছে বহুত। যেতিয়া লাগিব তোমাক কম।
অ অ হ'ব কব পাৰিবা উম।
মানে আগতে দে আগতে দে এডভান্সত কৈ কৈ থৈ দিম এমাহ দুমাহ আগত।
অঁ অঁ হ'ব হ'ব ন, যিমানখিনি আছে মোক দিব পাৰিবা মই চিলাই দিব পাৰিম। তোমাৰ ঘৰ ক'ত?
উম উম। সেইটো হয়।
উম, চিলাই পিলাই দি থয় আহিব পাৰিম।
উম, চিলাই থোৱাৰ পিছতো ময়ো নিজে গৈ আনিব পাৰিম।
অঁ অঁ, হ'ব তেনেকেও পাৰা তুমিও।
উম উম উম এইটো হয়, উম উ
তুমি কিবা কৰা নে?
উম তুমি কোৱাচোন কি? তুমি মানে তুমি ক'লে এতিয়া বিজনেছৰ বিষয়ে তেতিয়া মই অকমান কৰিবও পাৰিম।
উম কি কওঁ তেনেকে মোৰ বিজনেছৰ আই দিয়া নাই। এনেই ফাষ্ট ফুডৰ দোকান এখন খুলিলে কেনেকুৱা হ'ব? অলপ চলপ জানো আৰু কাম।
উম, অঁ বাৰু ময়ো অলপ চলপ জানো মানে
উম মানে মই আছিলো যে ৰেষ্টুৰেণ্টত এতিয়া অলপ মানে শিকিছিলোঁ আৰু।
টা কৰোঁ, উম উম এইটোতো হয়। উম, খুলিলে বাৰু একো নাই তুমি লোকেশ্যন কবা আৰু। কিমান ইনভেষ্টমেন্ট কৰিব লাগিব ক'বা আৰু যিমান পাৰো সিমান কৰিম বাৰু দুজনে মিলি কেনে আৰু লগৰ জনকো ধৰি ল'ম বাৰু অকল নিজে তেতিয়া
অঁ উম
উম
নিজৰে হ'ব আৰু, আজি কালি যিহে দিনকাল নিজে ইনকাম নকৰিলে নহয়।
সেইটোতো হয়, আজিকালিতো পইচা মানে চবতকে ডাঙৰ কথাটো হৈ গ'ল।
উম।
পইছা, নহলে আজি কালি মানে একোৱেই নোৱাৰি।
একোৱে নহয় অ লাগে নিজৰে হাত খৰচা ন আজিকালি, অন লাইন শ্বপিং ন, অনলাইন শ্বপিং মোৰটো বে
উম উম উম উম আমাৰতো বাৰু একো খৰচা নাই, বাৰু আ চাত পেনতে হৈ যায় তোমাৰালোকৰ তো বাপাৰে। কি কম আৰু। মানে এটা এটা বস্তু লাগে না
উম।
তোমালোক কাবাৰ আমি যেনেকা আমি ৰেডি হওঁতে সময় লাগে দহ মিনিট, তোমাক লাগে পুৰা এক ঘণ্টা।
সেইটো বাৰু এক ঘন্টা বাৰু নালাগে অঁ।
চইচি পেলায় গৈছে আমাৰতো চুলি নাথাকে। ত যাব, তোমালোকৰ চুলি দীঘল ক'ত, তাত কি ক ক'ত কপৌ ফুল। ক'ত লিপষ্টিক, কাজল, আইনাই মানে বহুত আছে তোমালোকৰ।
উম সে এই খিনি খৰ্চা কাৰণে নিজে মানে ইনকাম কৰাতটো ভাল আৰু।
অঁ, চাইড ইনকাম কৰিলে মানে তোমাক মানে যি যি লাগে তোমাৰ প্ৰয়োজনীয় বস্তু, তুমি নিজেই কৰিব পাৰিবা মানে তুমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। মানে নিজে ভাল দা মানে নিজে অধি ওম।
কেইজনী কিমান? চ সেইখিনি বস্তু নিজে আজিও লব পাৰিলে বহুত ভাল আৰু।
উম উম সেইটোতো হয়।
তাৰ কাৰণে ভাবিছো আৰু কিবা এটা কৰিম নিজৰ হ'ব।
উম হব দে যোনটো কৰিব লাগিব।
উম।
সেইটো হয়। উম মানে মানে এই কি এইটো মানে তুমি ক'লা এতিয়া ফাচ ফুডৰ দোকান অপেনিং কৰিম দেই বাৰু ঠিকে আছে মইও মানে এতিয়া টকা - টকা মানে কিমান উম মানে প্ৰথমতে কিমান মান দিব লাগিব ইনভেষ্টমেণ্ট কিমান মান কৰিব লাগিব? কি কৈছে?
এতিয়া কেনেকে বা বস্তু বাহানিৰতো কথা আছে ন? আৰু আজিকালি ইমান দাম।
সেইটোতো গম পাইছো।
টো চাই পেলাই ইনভেষ্ট কৰিব লাগিব বস্তুটোৰ।
উম উম।
এতিয়া মানে মোৰো হাতত মানে তেনেকে পইচা নাই মই ক'ব নোৱাৰো যে ইমানখিনি ইনভেষ্ট কৰিলে মানে হ'ব পইচা কেইটামান আহক আহিলে মানে কৰিম।
উম উম।
আৰু ফাষ্ট ফুড বুলি ক'লে কম খৰচতটো নহয় বহুতখিনি বস্তুৰে প্ৰয়োজন হ'ব।
অ প্ৰয়োজনীয় বস্তু বহুত- বহুত।
অ মেইন কথা আজিকালি গেছৰ চিলিণ্ডাৰৰ ইমান দাম নহয় নে?
উম অ হয়, নাপায়ে গেছৰ দাম থাকিলেও নাপায়ে ফৰক - ফৰকতে।
অ সেইয়ে।
পাবলৈও বহুত মুস্কিল, এজেঞ্চীত গ'লেও মানে বহুত দীঘল সময়।
উম, লাইন লাগি থাকিব লাগে।
উম, পোন্ধৰ দিন আগতে এডভান্স বুকিং কৰিব লগা হয়।
অ, বুক কৰিব লাগিব তেতিয়াহে গেছ পাব।
উম, তেতিয়া সেইটো কেতিয়াবা নাপায়ে বাৰু। উম মানে বহুত অপখিত। উম উম। বহুত অসুবিধা আছে।
অহ আৰু এতিয়া বাৰিষাও আহিছে ন?
উম, বাৰিষা চিজন এতিয়াতো আৰু হে বৰষুণ পৰিব নহয়?
উম।
নদীৰ পানী পুৰা ওপৰলৈকে আহিব চাগে? নদীৰ পানীটো বহুত ওপৰ ওপৰলৈকে আহি যাব। উম। অ এ আৰু কি কয় এইবাৰ মানে যেনেকে বাৰিষা কালত, বাৰিষা কালত বৰষুণ পৰিলে মানে আমাৰো অকনো অসুবিধা হয় নাই দিনটো ৰাতিটো বৰষুণ পৰিলে মানে কি কৰো ক'ত যাও কেনেকে চব- কপেন কৰিম, মানে সেইটো অকণ অসুবিধা নহয়।
হেল্লো'।
অ কোৱা চোন শুনিছো তো।
অ কি কৈ আছিলা বৰষুণ।
মানে তোমাৰ ভইচ ক্লিয়াৰ অহা নাই মই ক'লো নাই বাৰিষা কালত মানে- দিনটো বৰষুণ পৰি থাকিলে মানে অসুবিধা নহয় আমাৰ- অ অসুবিধা হয় ন যেনে আমি শ্বপ অপেন কৰিম। মানে কিবা কাম চাম কৰোতে মানে বৰষুণে ৰখাই দিয়ে না ডাখৰ মই। সেইটো আধা সময় ৰখাই দিয়াৰ পিছত।
অ জোলাই মাহটো যাওক ন তাৰপিছত অপেনিং কৰাটো ভাল হ'ব।
অ এইটো তুমি ঠিকেই কৈছা মাহটো চাই লও কেনে যায়।
অ এইকেইদিন পইচা কেইটামানো গোটাই লও তেতিয়া কিবা এটা-
অহ হ'ব, সেইটো হয়।
উম, তুমিও কেইটামান গোটাই লোৱা ন।
অ মইও গোটাই লম বাৰু।
উম তাকেহে।
উ উ অ তেন্তে মই তোমাক কালি কল কৰো না ভালদৰে- কথা পাতোঁ ফাইনেল, উম, অ দিয়া হ'ব।